হেল্ল'।
হয়, নমস্কাৰ, হেল্ল'।
হেল্ল'।
হেল্ল', কাণত দিব লাগিব, নহ'লে শুনা পোৱা নহয়।
হয়, হয়, দিলোঁ, কওঁকচোন।
অ', খবৰ কেনেকুৱা?
অ', খবৰ ঠিকেই আছে বাৰু, আপোনাৰ কেনেকুৱা?
এয়া ভাল-বেয়া মাজতে আছোঁ আৰু, পানী হৈছে, বানপানী।
অ', বানপানী। আপোনালোকৰ, নদী, তিনিখন, তিনিখনে ওচৰত নহয় জানোঁ?
হয়, হয়, সেইটো কাৰণে বহুত সমস্যা, তিনি তাকে একেৰাহে, বৰষুণৰ জহত মানে বহুত বানপানী হৈছে, থাকিবই পৰা নাই ঘৰত।
হয়, তাতে নদী তিনিখন ওচৰত হ'লে, বিপদটো অলপ বেছিকেই হয়।
হয়, কালি তাতে আমাৰ ছাগলীটো উটি গ'ল।
অ', অ', হয়, বানপানীৰ সমস্যাটো মানে, বহুত বেয়া হয়।
হয়, হয়।
হেল্ল'।
হয়, হয়। বানপানীৰ সমস্যা মানে আমাৰ ইয়াত এতিয়া দূৰ কৰিব- প্ৰায় পৰা নহ'ব যেনেই লাগিছে আৰু। প্ৰতি বছৰে মাথাউৰি বনাই, মাথাউৰিটো ভাগি ভাগি যায়। ইয়াৰ বাবে কৰ্তৃপক্ষ- ই মানে ভাল ব্যৱস্থা এটা হাতত লোৱা নাই, সেইটো কাৰণে মানে সমস্যা অলপ হৈ আছে আমাৰ অঞ্চলটোত।
হয়, বুজিব পাৰিছোঁ।
বাকী আপোনালোকৰ তাত কেনেকুৱা পানী খা- খবৰ?
নাই আমাৰ ইয়াত বৰষুণৰ পানীবোৰ জমা হৈ যায়, সেইটো কাৰণেহে মানে অলপমান- প্ৰব্লেম হয়। কিন্তু আপোনাৰ এনে তেনেকুৱা মানে ইমান ডাঙৰ বানপানী হোৱা নাই।
অঁ, হয়, হয় আপোনালোকৰ তাত নদীবোৰ ইমান নাই যে, সেইটে কাৰণে পানীৰ সমস্যাটো ইমান উপলব্ধি কৰিব নোৱাৰে।
উম, সেইটোৱে। আপোনালোকৰ তাত, তাতে নদীবোৰ আছে যে ধেৰ।
হয়, তিনিখন নদী মানে আমাৰ প্ৰায় ওচৰতে যোৱাৰ নিচিনা হয়, হয়। সৰু সুৰা মানে মাজুলীৰ নিচিনা পৰিৱেশেই আৰু আমাৰ অঞ্চলটোত।
অঁ, হয়।
বাকী উম, বানপানী উম, ঘৰৰো চাগে ভিতৰে- চিতৰে হয়!
হয়, ভিতৰে- চিতৰে। এতিয়া আমি মানে- গোটেই ভিতৰত পানীয়ে, বিচনাৰ ওপৰত উঠি -উঠি থাকিবলগীয়া হৈছে অৱস্থা।
নাই, আৰু ভিতৰতটো পানী হ'লে আপোনাৰ খোৱা বোৱাৰো চাগে বহুত সমস্যা হৈ যায়।
বহুত সমস্যা হয়, হয়, জুই জ্বলাব নোৱাৰি, গেছতে সকলো কাম কৰিব লাগে। লগতে আমাৰ মানুহখিনিক- খেতি মাটিৰ লগত জড়িত, খেতি মাটিটো যেতিয়া পানী হৈ যায় মানে বহুত অসুবিধাৰ সৃষ্টি হয়।
হয়। বাকী বেমাৰ -আজাৰবোৰ বেছিকে হৈ আছে নেকি আপোনালোকৰ তাত?
কি খিনি?
বেমাৰ-
কিখিনি কথা ক'লে? অঁ, বেমাৰ -আজাৰ বহুত হয়, হয়, হয়। বেমাৰ -আজাৰৰ ফলত- মানে বহুত হয়, হয়, বহুত সমস্যা হৈছেহি। আমাৰ এতিয়া ওচৰ চুবুৰীয়া- এইয়া বলো বুলি আছে এজন, তেখেতে আজি তিনি দিন-
হয়।
তিনি- তিনিদিন ধৰি তেখেতৰ ডিচেণ্টৰী হৈ আছে, মানে এনেকুৱা বহুত- সমস্যা আমাৰ গোটেই অঞ্চলবাসীৰ।
অঁ, বুজিছো -বুজিছো।
মানে বানপানী হ'লেতো এইখিন সমস্যা হ'বই আৰু, এইখিনি স্বাভাৱ সমস্যা দিয়কচোন।
সেইটোয়েই, এতিয়া যদিহে বানপানীৰ সমস্যাটো মানে আপোনালোকে সোনকালে সমাধান কৰিব নোৱাৰে কিবা এটা- কৰিব নোৱাৰে তেতিয়াতো এইখিনি হৈয়ে থাকিব।
হৈয়ে থাকিব। তাকে আমাৰ কৰ্তৃপক্ষই ইয়াৰ বাবে ভাল ব্যৱস্থা এটা লোৱা নাই। আজি- বছৰ বছৰ ধৰি আজি মই জন্মৰ পৰা ধৰি একো ভাল ব্যৱস্থা এটা লোৱা দেখাই নাই। মাথাউৰি এটা বনাই যদিও মানে মা- থাউৰিটো বালি মাটিৰ মাথাউৰি হয়, কেতিয়া ভাগি যায় মানে একো ঠিক নাই। হয়তো কেতিয়াবা পানী নহাকৈ বৰষুণৰ ফলতো ভাগি যাব পাৰে। হয়। পানী আহিলেতো ভাগেই কেতিয়াবা পানী নহোৱাকে মানে বৰষুণৰ- বৰষুণৰ ফলটো মানে ভাগি যায়।
হয়, হয়, হয়।
হয়, তাকে আমাৰ ইয়াত
বাকী খেতি বাৰী খেতি বাৰী কেনেকুৱা হৈছে আপোনালোকৰ?
খেতি বাৰীত এইয়া যিমান পাৰোঁ লাগিছোঁ আৰু ইয়াত পানী বাৰু সম্পূৰ্ণকৈ লাগিব পৰা নাই। অকলশৰীয়া মানুহ।
বান বানপানীয়ে খেতি বাতিত একো তেনেকুৱা সমস্যা নকৰে নে?
কৰে কৰে বহুত সমস্যা কৰে, এতিয়া আমাৰ কঠীয়া গুটেইখিনি বানপানীয়ে মাৰিয়ে পেলালে। এতিয়া আকৌ নতুনকৈ কঠিয়া ৰুই বান আকৌ খেতি বাতি কৰাটো মানে এইটো এটা দীঘলীয়া প্ৰচেষ্টা। আপুনি জনে আও খেতি মাটিটো কিমান দীঘলীয়া কিমান কষ্টকৰ এটা ব্যৱস্থা।
অ' হয়, হয় খেতি বাতিৰ কথাটো বুজি পাওঁ।
অ' হয়। তাকে এটা বিশেষ কাৰণতহে ফোনটো কৰিছিলোঁ।
হয়, কওঁকচোন?
কাইলে আমাৰ এই নামঘৰত মানে সবাহ ভাওনা পাতিছোঁ এই বানপানীৰ মাজতে গাঁৱৰ ৰাইজে মিলি অকণমান উদযাপন কৰোঁ বুলি, তাকে নিমন্ত্ৰণটো জনালোঁ।
হয়, বাৰু ঠিক আছে মই চেষ্টা কৰিম বাৰু যাবলৈ।
হয়, হয় ৰাতিলৈ ভাওনাও আছে দৈচ্যু ৰত্নাকৰ বধ।
হয়।
আপুনিতো জানেই আমাৰ অঞ্চলৰ হয়, হয় আমাৰ থলুৱা শিল্পী বিবিৰাম শইকীয়া, আপুনি জানেই চাগে তেখেতক। তেখেতে ৰত্নাকৰ ভাও লৈছে এজন জনজাত শিল্পী আৰু জনপ্ৰিয়
হয়, হয়।
হয়, ৰাতিলৈ দেখা পালে ভাল পাম। ভাওনা বিলাকতো আজিকালি আগৰ নিচিনা নায়েই। হয়, হয় তেখেতে পিছলক।
হয়।
আজিকালি এই ভাওনা সংস্কৃতি ৰাসৰ সংস্কৃতি এইবিলাকতো প্ৰায় বিলুপ্ ত হোৱা নিচিনাকেই হৈছে, যিমানখিনি পাৰোঁ আৰু ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিছোঁ।
সেইটোৱেই, আজিকালি গাঁৱতহে ভাওনা বহুত দিনৰ মূৰত এখন দুখন দেখিবলৈ পোৱা যায়।
হয়, তাকে সেইবাবে আপোনালোক সকলোৱে অঞ্চলবাসীৰ মানে সহযোগিতাটো পালে আমাৰো উৎসাহটো বাঢ়িব ভৱিষ্যতেও আকৌ এই কামত আগবাঢ়িবৰ বাবে।
হয়, ঠিক আছে ঠিক আছে মই যাম আহিম।
হয়, আৰু আপোনালোকো যিহেতু ভাওনাৰ লগত জড়িত মানুহ
হয়।
শুনা পোৱা মতে আগতে আপুনিও বহুত ভাও লয় বুলি আমি শুনো এই অঞ্চলটোত।
হয় হয় আগতে বহুত ভাও কৰিলো তেনেকে
এতিয়া বয়সৰ লগত এইবিলাক অকণমান কমি গৈছে বাৰু
সেইটোৱেই বয়স বাঢ়ি আহিলে কনো আগৰ নিচিনা তেনেকে ভাও কৰিব পাৰিম
হয় হয় এতিয়া চল্লিছৰ উৰ্দ্ধৰ ব্যক্তি আপোনাৰ নিচিনা চল্লিছৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ কাৰণে মানে অকণমান টান হয় আগৰ নিচিনা সেই পৰিবেশটো সৃষ টি কৰিবলৈ ভাওনাৰ সেই দপদপনিটো গঢ়ি তুলিবলে হ'লেও আপোনালোকে আমাৰ বাবে অনুপ্ৰেৰণা
উম হয়
এ সহায় সহযোগিতাখিনি আগবঢ়াব আহি যিমানটো পাৰে আমাৰ ৰাইজক হয় বাকী, কওঁকচোন? আপোনালোকৰ তাত
কি কৈছে-কি কৈছে? শুনা নাই।
ৰাস, ভাওনাৰ ব্যৱস্থাটো কেনেকুৱা?
অ'! আমাৰ ফালেতো, এইবোৰ এ একদম কমি গৈছে! ভাওনা আপোনাৰ, আজিৰ পৰা, দুই বছৰ আগতেহে চাগে এখন হৈছিলে। ৰাইজো আজিকালি, বৰ মন নকৰা হৈছে, ভাওনা ক'ৰবাত পাতিবলৈ।
হয়, হয়, শুনা পোৱা মতে, আপোনালোকৰ তাত, যোৱা বৰ্ষত মানে, বহুত ডাঙৰ হুলস্থুল চ্ছওহোৱা বুলিও গম পাইছোঁ ৰাসত লৈ পেলাই
উম সেইটো এতিয়া, ৰাইজৰ মাজতে যদি, মিলা- প্ৰীতিটো কমি যায়, আপুনি কেনেকেনো পাতিব?
হয়, হয়! আমাৰ নিচিনা মানে, সংস্কৃতি প্ৰেমী ৰাইজৰ বাবে, এইটো বহুত এটা দুখৰৰ বিষয়। আমি, ওতপ্ৰোতভাৱে জড়িত, জন্মৰ পৰা আজি। ত্ৰিছ-চল্লিশ বছৰ ধৰি, এই সংস্কৃতিৰ লগতে জড়িত হৈ আহিছোঁ। এতিয়া যদি আমি, দেখা পাওঁ! এই, সংস্কৃতিখিনি এনেকে দুৰ্বল হোৱা। এই, সংস্কৃতিৰ মাজত বিভেদ সৃষ্টি হোৱা। আমাৰ মানে, মনত বহুত দুখ পাওঁ! এই কথাখিনিৰ বাবে।
হয়! এতিয়া, আপুনিতো অকলে একো এটা কৰিব নোৱাৰে? ৰাইজৰ সহযোগিতা লাগিবই।
হয়!
ৰাইজৰ সহযোগিতা নহ'লেতো, আপুনি একো এটা কামেই কৰিব নোৱাৰে?
হয়, হয়! এই কথা হয়। বাকী, ৰাইজৰ মাজত যদি, মিলা-প্ৰীতি হয়। তেনেহ'লে,
অ' সেইটোৱে। কয় ন'! ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি।
হয়, হয়! এতিয়া, ৰাইজৰ মাজত যদি মিলা-প্ৰীতি থাকে মানে। বস্তুবিলাক আমাৰ, আমি আমাৰ, ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰ ক্ষিত কৰি ৰাখিব পাৰোঁ।
অ' হয়! আগবঢ়াই নিবলৈ ভাল হয়, ৰাইজ যদি চব লগত থাকে।
হয়, হয়। কিন্তু, তেনেকুৱা পৰিস্থিতি এতিয়া, দেখা পোৱা নাই। অ'!
এই পৰিস্থিতিটো মানে, বেয়া হৈ গৈ আছে। আপুনি কি ভাবে, এই বিষয়ত মানে, আমি কিবা ব্যৱস্থা নাগৰিক।
এতিয়াতো, এতিয়াতো আমি একো ব্যৱস্থা ল'ব নোৱাৰোঁ। কাৰণ, এতিয়া আপুনি ভৱিষ্যত প্ৰজন্মক চব বা আগবঢ়াই দিব লাগিব।
ভৱিষ্যত প্ৰজন্ম মানে, এতিয়া বৰ্তমানে বহুত বেয়া ৰাস্তাদি গৈ আছে! হয়, হয়! হ'লেও আপুনি এতিয়া যদি, ভৱিষ্যত প্ৰজন্মটো আপোনাৰ ওচৰ-চুবুৰীয়া অঞ্চলটোলৈকে যদি চায়, যদি চায়! ভৱিষ্যত আমি, এই সন্দৰ্ভত, আমি বিলাকে মানে, আমি জেষ্ঠ ব্যক্তি হিচাপে, কিবা কৰিব পাৰোঁ বুলি, আপুনি ভাবে নেকি?
আঁ জ্যেষ্ঠ হিচাপেতো, আমি এটাই কাম কৰিব পাৰোঁ, আমি ভৱিষ্যত প্ৰজন্মক আমি, কথাখিনি ভালদৰে বুজাই মেলি, ৰাইজৰ মাজত মিলা-প্ৰীতিটো কেনেকৈ গঢ়িব পাৰি।
হয়!
সেই বিষয়ে অলপমান যদি, আঁ উনুকিয়াই দিওঁ!
হয়, হয়।
আপুনি, আপুনি কি ভাবে এই বিষয়ে?
মই ভাবো আমি ভৱিষ্যত প্ৰজন্মটোক দেখুৱাব লাগে ৰিয়েলিটিটো কি হয়। আৰু বাস্তৱিকতাটো কি হয় তেওঁ সেই বস্তু যিমান পাৰে ফিক হ'বলৈ আমাৰ কলা সংস্কৃতিক খিনিও জীয়াই ৰাখিবৰ বাবে বা ওচৰ চুবুৰীয়াৰ লগত কেনেকে মিলা প্ৰিতিৰে থাকিব লাগে। সেই বিষয়ে লোকৰ আগত আমি অৱগত কৰিব লাগে বিষয়বস্তু যাতে তেওঁলোক সুস্থ ভাৱে ভাল ভাৱে এজন ভাল ব্যক্তি হৈ আমাৰ লগতে নিজৰো তেওঁলোকে নিজৰ নিজেও মানে গৌৰৱান্বিত হয়।
হয়, এতিয়াতো গোটেই সমাজখন তেওঁলোকৰ হাততে।
হয়, হয় ভৱিষ্যত
তেওঁলোকেই টো আগলৈ সমাজখন আগবঢ়াই নিব লাগিব।
হয় আমি যদি এতিয়া আমাৰ দেশখনৰ কথা চাওঁ আমাৰ দেশখনৰ পঞ্চাছৰো অধিক আমাৰ কে তলৰ বয়সত বিছ বাইছ বছৰ ল'ৰা ছোৱালী পঞ্চাশ শতাংশতকৈ অধিক তেনেকোৱা ভৰি আছে গতিকে তেওঁ যদি এতিয়া এনেকুৱা ধৰণৰ হৈ যায় বেয়া ফালে বাট
হয়।
সেয়াই আপোনাৰ দৰে মহান ব্যক্তি মানে কৈছো তেনেকুৱা ব্যক্তি লগত যদি আমি কথা পাতিবলৈ পাওঁ আমাৰ ভাল লাগে এতিয়া কথা পাতি যথেষ্ট ভাল লাগে বাকী কাইলে আমাৰ এই সভাখনত আপোনাৰ অংশগ্ৰহণ বহুত কামনা কৰিলোঁ।
ঠিক আছে, ঠিক আছে মই যিমান পাৰো চেষ্টা
হ'ব ঠিক আছে ৰাখিছোঁ বাৰু, আপোনাৰ দিন শুভ হওঁক।
হয় ধন্যবাদ।